হেল্ল'!
হেল্ল' নমস্কাৰ বাইদেউ।
টো
অ কওকচোন?
বাইদেউ আপোনাৰ বোলে ছাগলীৰ ফ্ৰাৰ্ম আছে হয়নে?
অ হয় মোৰ ছাগলীৰ ফ্ৰাৰ্ম আছে।
অ বাইদেউ আপোনাৰ ফ্রম ফ্ৰমটো ক'ত ক'ত আছে ক'ব পাৰে?
অ মই মানে ঘৰতে খুলিছো এটা আৰু এটা মানে এনেকা ধৰ দোকানত মানে, দোকানৰ পিছ পানে খুলিছো মানে।
হয় হয়। কিমান ছাগলী আছে ক'ব পাৰেনে বাইদেউ আপুনি।
অ মোৰ ছাগলী মই ক'ব পাৰিম। মোৰ দহটা মাইকী ছাগলী আছে।
হয় হয়।
আৰু মত ছাগলী এনেকে পাঁচটা আছে।
হয়।
আৰু এতিয়া পোৱালি দিছে পোন্ধৰটা।
হয় বেদাম।
অ আৰু দুটা বলৈ আছে।
হয় বাইদেউ।
অ আপোনাক লাগিছিলে নি?
হয় বাইদেউ মোক ছাগলী লাগিছিলহে।
অ আপোনাক কি ছাগলী লাগিছিলে মাইকী ছাগলী লাগেনে মতা ছাগলী লাগেনে পোৱালি পোৱালিও আছে?
হয় হয় মোক মাইকী ছাগলী আৰু এটা মটা ছাগলী লাগিছিলে।
অ মাইকী ছাগলী এটা মতা ছাগলী এটা।
হয় হয় তাৰ দামটো কিমান পৰিব ক'ব পাৰেনে বাইদেউ?
অ হ'ব, আপোনাক এনেকা সৰু মানে প মানে গাখীৰ এৰা ছাগলী লাগেনে এনেকুৱা ডাঙৰ মাহাক ছাগলী লাগে? মানে পোৱালি দিব পাৰাকে মানে দুমাহ তিনিমাহতে।
অ। মোক এয়া পোৱালি দিব পাৰা দুমাহ তিনিমাহ হোৱাৰ অলপ আগৰ ছাগলী লাগে। মানে গাখীৰ এৰা অলপ ডাঙৰ হ
অ সেইটো আপোনাৰ ছয় হাজাৰ পৰিব। মাইকী ছাগলীটো আৰু মতাটো হলে পাঁচ হাজাৰ।
হয় বাইদেউ। আৰু পোৱালি কিনিব ধৰিলে কিমান ল'ব বাইদেউ?
আপুনি পোৱালীটো এনেকে চাৰে চাৰি হাজাৰত পাই যাব।
হয় বাইদেউ।
মাইকী হওক আপোনাক পোৱালি যোনটোয়ে লাগে মানে চ
হয় হয় হয় বাইদেউ আপুনি ফ্ৰা ফ্রাম আচ ছাগলীৰ ফ্রাম খোলা কিমান দিন হৈছে ক'ব পাৰিনে বাইদেউ?
অ মোৰ বেছি সময় হোৱা নাই এনেই সাত মাহ আঠ মাহ মান হৈছে।
হয়। অ আপোনাক ছাগলী ফাৰ্ম খুলি কিনি কেনেকে লাগিছে বাইদেউ আপুনি ক'ব পাৰেনে।
অ মোক এতিয়া ছাগলীৰ ফাৰ্ম খুলি কিনি ভালে লাগিছে।
হয় বাইদেউ।
অকমান প্ৰফিট হৈছে
হয় হয়
নিজৰ কামাইটো হৈছে মানে
হয় হয় আপুনি কব পাৰে নে আপুনি ছাগলী ফাৰ্ম এসাত ছয় সাতমাহ কৰি কিনি কিমান লাভ পাইছে
অ এনেকে দুই লাখ তিনি লাখ এনেকা মানে বেছি আৰু কি ক'ম আৰু মানে ছাগলী কেইটাকো খুৱাব লাগে না
হয় বাইদেউ?
অ, সেইবোৰ কৰি মানে বহুতখিনি লাভ হৈছে মানে।
হয় বাইদেউ।
বিক্ৰীও কৰোঁ, পোহোঁ। আৰু পুৰণা ছাগলী কেইটা পোৱালি দিলে দুটা দিয়ে আৰু নতুন নতুনকৈ দিলে প্ৰথমতে এট এটা দিয়ে, সে সেইবোৰতে বহুত লাভ পাইছোঁ। আৰু কোনবা কোনোবা আহে মতা ছাগলী বিচাৰি তাতো পইচা দিয়ে এশ টকা এদিনত
হয় বাইদেউ। এদিনৰ এশটকা হয়নে বাইদেউ?
অ
বাইদেউ তেনে আপোনাৰ এটা মতা ছাগলী আৰু এটা মাইকী ছাগলীটো মোক কেতিয়া কেতিয়া গৈ কিনে আনিব পাৰিম মই
আপুনি আপুনি কেতিয়া আহে আপুনি কলে হ'ল আমাৰতো ফাৰ্মতো সদায় খোলাই থাকে না
হয় বাইদেউ। বাইদেউ আপোনি ক'ব পাৰে নে আপোনাৰ ফৰ্ম মানে ফ্ৰামতোটো ছাগলী ফ্ৰাম আছে না এইটো ক'ত আছে
অ সেইটো ৰঙা পৰা কেৰা বস্তি চিনি পাই নহয়
হয় হয় বাইদেউ
অ তাৰ অকমান আহি যাব আগত এল পি স্কুল এটা দেখিব তাৰ ওচ ৰতে আমাৰ ঘৰ আছে তাৰ পিছফালে মই ছাগলীৰ ফ্ৰাম এটা খুলিছোঁ
অ বাইদেউ বাইদেউ এয়া ছাগলীৰ মানে হয় হয় বাইদেউ ছাগলী আনিব গ'লে হয় ছাগলী আনিব গলে মানে নিজৰ গাড়ী লৈ যাব লাগে না আপোনাৰ খানেদি দিয়ে
আপুনি নিজৰ গাড়ী লৈ আহিলে অকমান বেছি ভাল হ'লেহেঁতেন পইচা কেইটা কমকে পৰিব এতিয়া আমি যদি আমাৰ গাড়ীতে যদি আপোনাক ছাগলীতটো দিব যাওঁ আপোনাৰ এনে বৰ্তমান ঘৰটো ক'ত?
এতিয়া বৰ্তমান মোৰ ঘৰটো তেজপুৰ হয় বাইদেউ
অ সেইকাৰণে আপুনি নিজে গাড়ী অনাটোও বেছি ভাল ইমান ইয়াৰ পৰা তেজপুৰলৈকে গলে মানে আপোনাৰ পৰিব পাঁচশ মান ছয়শ মান ভাড়া
হয় বাইদেউ আপুনি বাইদেউ কব পাৰেনে ছাগলী মানে ময়ো এটা ফাৰ্ম খুলিম বুলি ভাবিছোঁ
হয়
হয় বাইদেউ আৰু এইটো ছাগলীৰ ফাৰ্মটো মানে আপুনি মানে চলাই আছে ন ছয়, সাত মাহ দি তটো কেনেকা মানে। ছাগলীকেইটায়া কেনেকা মানে কৰে কেনেকা। পুহিতে কি কি খাই ক'ব পাৰে ন বাইদেউ
অ পাৰিম মই কবলৈ আপুনি ছাগলীত। টো। দুপৰীয়া গৰম যেতিয়া গৰম দিব তেতিয়া আপুনি পানী দিলে ভাল। পানী নিমখ পানী দিব পাৰে নহলে আপুনি পাৰে যদি মাৰ ভাত।
উম।
মাৰ পানী দিব পাৰে বা চাউল ধোৱা পানী দিব পাৰে গৰম বেছি দিলে মানে। আৰু এনেও আজিকালি বহুত গৰম পৰি আছে সেইকাৰণে সেইবোৰ দিলেও খাই ভাল পায় ছাগলী কেইটা আৰু ঘাঁহ খাই ভাল পাই
হয় বাইদেউ।
ভুচি খাই ভাল পায়।
হয় হয় বাইদেউ।
ধানৰ
বাইদেউ আপোনাৰ যে ছাগলীৰ ফাৰ্ম আছে। আপোনাৰ ছাগলীৰ ফাৰ্মত কি চুৰ বিলাক নাহে নেকি। চুৰ নহয় নেকি?
নাই নাই এই চোৰ আমি ছাগলী ফাৰ্মত আমাৰ ঘৰ পিছ পানে আছে। না ত' দুটামান এনেকা মানুহ মানুহ থাকে।
হয় হয় বাইদেউ।
নে এক্সট্ৰাকে এটা ফাৰ্মৰ লগতে অকমান দূৰত আৰু ইমানো দূৰ। নহয় মানে ওচৰতে ঘৰ এটা বনাই দিছো তাতে মানুহ দুজন থাকে। ছাগলীকেইটাক চাই।
হয় বাইদেউ।
সিয়া কৰি থাকে।
হয় বাইদেউ।
আমাৰ ইয়াত ইমান চোৰ ডকাইত সেইবোৰ নাই মানে
হয় বাইদেউ আপোনাৰ ছাগলীৰ বাহে আৰু কিবা পোহে নেকি বাইদেউ।
অ আমি ছাগলীৰ বাহিৰে আমি গাহৰি পোহো। গাহৰিৰ এটা ফ্ৰ্ম আছে।
হয়
অ আৰু মুৰ্গী হয়
অ আৰু
মুৰ্গীৰো আছে মানে মুৰ্গী এতিয়া ফাৰ্ম বনাই আছো বৰ্তমান।
হয় বাইদেউ।
উম
সেই গাহৰিতটো মানে এতিয়া কিমান পৰে আপুনি ক'ব পাৰেনে বাইদেউ।
আপোনাক সৰু গাহৰি হলে মান যাব। মাইকীটো হলে পাঁচ হাজাৰত ডাঙৰ গাহৰি লাগে যদি আপুনি দহ হাজাৰ মান লাগিব আঠ হাজাৰ দহ হাজাৰ মানে ইমান মান লাগে।
হয় বাইদেউ আৰু মতা গাহৰিতটো বাইদেউ।
মতা গাহৰি আৰু আপোনাক মানে ইমান বুঢ়াও নালাগে ডেগাও নালাগে। আপোনাক মানে মিডিয়ামৰটো লাগেতটো।
হয় বাইদেউ
আপোনাৰ এনেকে পৰি যাব সাত হাজাৰ, আঠ হাজাৰ ইমানৰ
হয় বাইদেউ। আৰু বাইদেউ, হয় হয় হয় মোক গাহৰিও লাগিছ নেহ বাৰু।
অহ। কি গাহৰি লাগিব আপোনাক?
মোক মাইকী গাহৰি, আৰু মতা গাহৰি লাগিছিলে।
হয়, আপুনি নিজে পুহিব নে, আপোনাক কাক বা পুহিব দিব?
মই মানে মৰো মানে ময়ো সৰু মৰু কৈ মানে পুহিম বুলি চেষ্টা কৰি আছো বাৰু, ময়ো ফ্ৰাম খুলিম বুলি ভাবিছো বাইদ।
হয়। আপোনাক এতিয়া মোৰ ঠিকনাটো কোনে দিলে মানে? আপুনি ক'ব পাৰিব নে?
বাইদেউ হেল্ল'
অঁ হেল্ল'
হেল্ল' বাইদেউ, কওকচোন
অ, মোৰ ঠিকনাটো আপোনাক কোনে দিলে ক'ব পাৰিবনে?
হয় হয়।
কওকচোন? হেল্ল'?
হেল্ল' বাইদেউ?
অ। আৰু আপোনাক কিবা ক'ব জানিব আছিলে?
হয় বাইদউ, এয়া মানে গাহৰি পোহা আপোনাৰ কিমান দিন হৈ গৈছে বাইদেউ?
গাহৰি পোহা বেছি দিন হোৱা নাই। তিনিমাহ মান হৈছে।
অঁ। আপোনাৰ মানে সম্পূৰ্ণ গাহৰি কেইটা কিমান আছেনে?
এনে মোৰ মাইকী গাহৰি পাঁচটা আছে, মতা গাহৰি দুটা আছে আৰু পোৱালি আছে বাৰ- তেৰটামান আছে।
হয় বাইদ।
মতা-মাইকী মিলাই কিনি তেৰটা সৰু গাহৰি পোৱালী আছে। এতিয়া বৰ্তমান গাখীৰ এৰা নাই, আৰু দুটামান আৰু দুটামান ডিলেভাৰি হৈ আছে, মানে দুদিন তিন দিনৰ ভিতৰত পইচ মানে পোৱালি দিব।
হয় বাইদেউ, সেই মানে মাইকী গাহৰিয়ে মানে এবাৰতে কিমান পোৱালি দিব পাৰে বাইদেউ?
আপোনাৰ নতুন নতুন হলে আপোনাৰ দহটা মান দিব আৰু যদি বেছি অকমান দুবাৰ -তিনিবাৰ দিয়াকে হেলে তেন পোন্ধৰ, বিশটা মান ইমান তা পাৰে দিবলৈ। চানি দিয়ে?
হয় হয় বাইদেউ হয়।
উম।
আৰু আপুনি খৰ মানে, গাহৰিক মানে, কি খোৱাই আছে বাইদেউ?
আমি গাহৰিক এনেকে কচু কাটি আনি কিনি চাউল সিজাই পেলাই খুৱাও। কচু আৰু চাউলটো মানে ভাতৰ নিচিনা মাৰ-মাৰ কৰি খুৱাও। আৰু নহলে ভূচি লৈ আনো। মিলৰ পৰা কিনি -কিনি।
হয়, বাইদেউ।
কৱাও সেইবোৰে খুৱাওঁ আৰু
অ', তেনেহলে মই আপোনাৰ তাতে আহি যাও মানে মই কালি আহিব নোৱাৰো পৰহি গাৰি লৈ কিনে আহি যাও মোক মানে মতা ছাগলী আৰু মাইকী ছাগলী আৰু পোৱালী এটা আৰু গাহৰি মাইকী আৰু গাহৰি মানে মতাও লাগে
অগ, হ'ব আপুনি আহি যাব কেতিয়া আহে আপুনি মোক এবাৰ কল কৰি দিব।
হয়, বাইদউ। অ', আপোনাৰ ফোন হয়- হয় আপোনাক মই ফোন কৰি দিম বাইদেউ।
অ।
আৰু আপুনি মানে। মই যেতিয়াই দিম তেতিয়াই দিব পাৰিব না সোনকালে মানে অলপ মানে জলদি জলদি কৈ মই ঘৰত আহি যা ঘূৰি কিনি সেইকাৰণে বাইদউ।
অ আপুনি যেতিয়া আহিব তেতিয়াই লৈ যাব পাৰিব।
হয় হয় বাইদেউ, পইচাটো তেতিয়াই মিলাই ল বাইদেউ না।
অ তেতিয়া হিচাপ কৰি ল'ব আপুনি।
হয় -হয় বাইদেউ তেনে মই পৰহি আহি যাও বাইদেউ?
অহ, হ'ব দি ধন্যবাদ।
হ'ব বাইদেউ ধন্যবাদ আপোনাৰ লগত কথা পাতি ভাল লাগিল।
অহ, ধন্যবাদ আপোনাৰ লগত কথা পাতিও ভাল লাগিল।
অহ, ধন্যবাদ বাইদেউ।